হেল্ল' কি কৰি আছা?
মই তোমাৰ শুই আছিলোঁ অলপ। এই মাত্ৰ আহিছো দিয়া উঠিছো আৰু তুমি? ভাত নাই খোৱা এতিয়া?
উম মই কলেজৰ পৰা কলেজ মানে কি কম্পিউটাৰ ক্লাছত গৈছিলোঁ তাৰপিছত লগৰ কেইজনী আহিছিলে প্ৰেজেণ্টেশ্যন বাকী আছিলে সিহঁতৰ তাৰপিছত প্ৰেজেন্টেশন এ অহাৰ কাৰণে পিছত ময়ো গ'লো।
হয়।
তাৰ পিছত আহিলো আৰু এতিয়া, পিছত খাব গলো দুজনী।
হয়।
সেয়াই এতিয়া
হয়।
কি বনালে?
হেৰি তোমাৰ দালি বনালো তাৰপিছত তোমাৰ কনী সেয়াই আৰু এতিয়া গৰমত, হয় হয়। গৰমত কণী খাবও নালাগে দিয়াচোন হয় নে? তাৰ ভিতৰতো খাইছোঁ আৰু কিনো খাম আৰু
আৰু গৰমত মানে কণী বিলাক এনেকুৱা বেয়া হৈ থাকে নহয়
হয় হয়।
আনিলে মানে একদম বেয়াই আহে বেছিভাগ।
খালে অলপ খাই মানে চাই-চিতি খাব লাগে বাৰু এতিয়ানো কি কৰিবা হয়নে? খাব লাগিব যেতিয়া খাইছো আৰু এনে হেৰি তোমাৰ কম্পিউটাৰ কৰ পাইছেগৈ
কম্পিউটাৰ মই মানে আছামিচ লিখে যে সিনি আছামিচ
অ আছামিজ টাইপিং পাইছা, অঁ। তোমাৰতো শেষ হ'ব লাগেই নহ'লে।
উম মইবিলাক হেৰি আছিলে মেথ চেচ এইবিলাক আছিলে নহয়।
হয়, হয় হয় হয় সেইখিন শেষ হ'ল ন? এনে তোমাৰ কিমান দিন হ'ল, কৰা?
কিমান দিন মানে মই তেনেকে যাব নোৱাৰোৱে, এফালে কলেজ থাকিলে আৰু গৰম থাকিলে যাব মন নাযায় সেইটো কাৰণে মানে মই যোৱা জুলাই মাহতে লৈছিলো। এবছৰীয়া কৰ্চ আছিলে, পিছত তোমাৰ মানে এ যোৱা নহয় সেইটো কাৰণে শেষ হোৱা নাই এতিয়া, এইটো মাহত মাহত কৈছে, কৈছোঁ যে মই এইটো মাহত ৰেগুলাৰ আহিম আৰু শেষ কৰি দিম, কৈছে হ'ব বুলি।
হয়, হয় হয় হয় তোমাৰ এইয়া হেৰি মোৰো মানে কি জান নে, হ মিগ ক কৰি মই কম্পিউাৰ কৰিছিলো নহয়। হেৰি পি জি দিছে ওৱান ইয়েৰৰ তাৰপিছতে কৰিলো। চব কৰিলো বাৰু চব খিনি হ'ল তোমাৰ আছামিজ টাইপিইং হ'লগৈ পিছৰ এটা আছে। হয় সেইটো মানে কৰি আছিলো কৰি থাকো।
পাৱাৰ পইণ্ট মেকি,
হয় হয় হয় হয়! তাৰপিছতে কৰি আছিলো কৰি থাকোতে তোমাৰ কি হ'ল এৰি দিলো বুইছাৰে
অ অ তোমাৰ চাৰটিফিক নাপালা
ন চাৰ্টিফিকেট নাপালা মানে এতিয়া আমাৰ চাৰজনে, তোমাৰ হেৰি উম তুমি সৰৱ কৰিছা ন
অ মৰিগা,
হয় মইো মৰ্গা কৰিছো বাৰু তুমাৰ হেৰি থাৰ্ড আই যে, তোমাৰলচ পইন্ট যে আমাৰ এইফালৰ পৰা গলে থাৰ্ডই কৈছিলো। তাতে ছাৰজনে মানে ছাৰজনে মানে তোমাৰ হে, দিয় এই ছমাহলে দিয়ে দিয়ে দিয়ে তোমাৰ যদি কিবা। ামত লাগে চাৰ্টিকটো তেতিয়াাহলে দি দিয়ে, মই মানে তোমাৰ নুলিয়া বুলি থাকিলো হয়নে তাৰপিছত, তোমাৰ শিকি আছো শিকিছো তাৰ পিছতে মানে প্ৰব্ম হোৱাৰণে মই মানে নোযোৱা হলো বাদ দিলো এতিয়া মানে যদিও মই যাও তেতিয়া হলে মানে পেমেন্ কৰিব লাগিব তোমাৰ, কৰিব লাগিব ন তাৰপিছতে ভাবি আছো। মানে চাৰ্টিফিকটটো উলিয়াব লাগিব বুজিছা নে এতিয়া চাৰ্টিফিকেটটো প্ৰয়োজন হয় হয়নে, যিকোনো কামতে চোৱা তোমাৰ এতিয়া চৰকাৰী নহয়। হ'লেও তোমাৰ গভমেণ্টত কিবা এটা জব এটাত সোমাব লগা হ'লে। তোমাৰ প্ৰথমে ক তোমাৰ কম্পিউটাৰ আছে নে?
আৰু এনে চটিিক লৈও লাভ নাই তুমি নি! ে কিছুমানে চাৰ্টিফিকেট লৈ নহয় ন সেইটো একো কাম নাই! মানে কম্পিউটাৰটো ইমান সহজো নহয়। বহুত খিনিয়ে কব গলে টানেই হয় শিকিব লাগে বহুত
হয় হয়! শিকিব লাগে তোমাক কম্পিউটাৰ কম্পিউটাৰ মানে কি আৰু তোমাক লাগে। কম্পিউটাৰটো বুজিছানে তুমি এতিয়া এতিয়া আমি এতিয়া আমি চোৱা, মবাইল এতিয়া আমাৰ যিটো আমি এ ইজ কৰি আছো মবাইলটো হয়নে? সেইটো মোবাইলটো আৰু কম্পিউটাৰ মাজত ডিফাৰেন্স বেছি নাই।
বহুত বেছি তাই মানে হ'লেও আছে মানে কিছুমান ফিচাৰছ এ মোবাইলতকৈ মানে।
অ ফিচাৰ্চ বিলাক গম পাইছো গম পাইছো ফিচাৰ্চ বিলাক মানে কম্পিউটাৰত বেছি আছে। কিন্তু মানে টাইপিং কৰা বস্তু খিনি মানে একে টাইপৰ নিচিনাই হয় হয় ন।
ন আছামিছো অলপ বেলেগ হয় বহুত বেলেগ হয় বাৰু কিন্তু মানে বাকী এইবিলাক এক থাকিল কিন্তু মানে মবাইলত বহুত কিছুমান কৰিব নোৱাৰে।
হয় মবাইলত নোৱাৰে বাৰু হয় দিয়া।
প হৈছে আগতে পাৰা নাছিলে এতিয়া বহুতখিনি সুবিধা হৈছে মোবাইলতো
মোবাইলত বহুত সুবিধা হৈছে এতিয়া।
হলে মানে কম্পিউটাৰটো লাগে আৰু অলপ বেছিকে হেৰি কৰিব পাৰা।
হয়-হয়। তোমাৰ এতিয়া চাবা বেংকৰ জব এটা কৰিবা তুমি তোমাক কম্পিউটাৰ বিচাৰিব হয়নে, সেইটো একদম লাগিবই। হাড্ৰেড পাৰ্চেন্ট সেইটো লাগিব তাকে এতিয়া সদায় তুমি চৰকাৰী চাকৰি আশা কৰি থাকিলেও নহব হয়নে? তুমি, তুমি প্ৰাইভেট কিবা এটা কৰিব লগা হ'লেও তোমাক কিবা নহয় কিবা ফালৰ পৰা অলপ হলেও যোগ্যতা লাগিবয়ে। হয়-হয়-হয়-হয়।
পিতিক ন উম, উম আজিকালি মানে কি গে জব এইবিলাক ইমান এটা হেৰি হৈ থাকা নাই কাৰণ পেঞ্চনতো নাথাকে ন' অ, এতিয়া প্ৰাইভেট আৰু গভমেন্ট চব একেই টাইপৰ নিচ
অ, হয়-হয়।
আগতে ধৰি লোৱা আগৰ গবৰমেন্ট টো হেৰি থাকে পেঞ্চন থাকে কামটো নকৰিলেও বহ হ'লে পইচাটো অলপ-অলপ পাই থাকে। মানে পেঞ্চন যে মই আগতে মানে যিমান হেৰি কৰিছো আৰু শুনিছো মানে এ হেৰি চাকৰি কৰোতে যিমান দৰমহা পায় তাৰ পিছত পেঞ্চনত মানে তাতকে পেঞ্চনটো অলপ বেছিহে হৈ যায় আগৰ দিনততো বহুত কম-কম দৰমহা থাকে পিছত তেততিয়া এতিয়া পেঞ্চনটো বহুত বেছি-বেছি পায় তেনেকুৱা হয়। কিন্তু আজিকালি এইটো সুবিধা নাই।
সুবিধা নাই।
উম, তোমালোকৰ হেৰি ৰেচন কাৰ্ড আছেনে নে নাই?
হয় আছে, আছে।
উম থাকিলে ভাল।
হয় হয়। এতিয়া তোমাৰ আগত কি আছিলে আগত তোমাৰ। এতিয়া তোমাৰ চোৱা এ কোনোবা এটা এ পি এল কোনোবা এটা আছে বি পি এল যিটো তোমাৰ এ পি এল। এপ্ৰিল আগতে বোলে বহুত, বহুত চাউল পাইছিল শুনিছো আৰু মই মানে কি মই ডাঙৰ হোৱাৰ পৰা ধুই আম আমাৰ মানে বৰ্তাহ অ এইটো বৰতাহতো আছিল। এতিয়া মানে চব বি পি এল হৈ গ'ল হয় নে এতিয়া মানে চাউলতটো আৰু কম কমকে পোৱা আৰু সেইটোৱে আৰু তাৰ ভিতৰতো দিয়াচোন। জোনপতি পাঁচ কেজিকে অ পাঁচ কেজিকে আহে তাৰ ভিতৰত দিয়াচোন য নকৰে হয় নে তেখেত তেখেত লোকেটো চলি আছে ন সেইয়াই।
বহুত সহায় হয় সেইটো।
সহায় হৈছে হয় হয়। আজিকালি তুমি এতিয়া দোকানত চাউল কিনিব যাবা এক কিলো চাউল তোমাৰ পঞ্চাশ টকা ল'ব। হয়নে? তুমি পঞ্চাশ টকা তুমি এদিনত হাজিৰা তুমি প পোৱা যদি পোৱা অতি বেছি পাচশ টকা এ পোৱা হয় তুমি ঘৰৰ বজাৰ কৰা। কৰা তুমি দিনত দুসাঁজ খাব কাৰণে দুই কেজি চাউল কিন তোমাৰতো দুই এজন মানুহ থাকিলেতো অসুবিধা নাই হনে তোমাৰ যদি চাৰি পাঁচজন মানুহ থাকে। অতি বেছি তোমাৰ এক কেজি হলে বা দেৰ দেৰ কেজি, হ'লেও লাগিবই চাও ন হয় ন তোমাৰ পইচা তাতো গ'ল, তুমি বজাৰো কৰিলা হয় নে তাকে এতিয়া চৰকাৰে সেইটো পদক্ষেপ লৈছে। ভালে কৰিছে দিয়া বাৰুম
তাৰ মানে মই আমাৰ দেখাত বাৰু আমাৰ তেনেকে চাউল কিনিব লগা হোৱা নাই আমাৰ খেতি কৰেই মানে বেলেগ এনেকে বেছি যিবোৰ কৰিব নকৰিলেও মানে ঘৰত খোৱাখিনি মানে কৰে আৰু এবিঘা দুবিঘা যিমানেই নহও সেইটো মানে মানে ঘৰত খোৱা হয় আ
এনেও মানে কিবা হয় হয় হয় হয় এতিয়া তোমাৰ সাৰ চাৰ নসৰে মানে এইকে তোমাৰ চোৱা এতিয়া যিটো চাউল এতিয়া চৰকাৰে দি আছে হয়নে সেইটো চাউলে এতিয়া কৰ'বাত নহয় কৰ'বাত এতিয়া ভেজাল আছে হয়নে এতিয়া তুমি ঘৰতে কৰা
মানে কি কয় এই প্লাষ্টিকৰ চাউল বুলিও যে কয় মই মানে ইমান হেৰি পোৱা নাই হয় ন এনেকে বগা বগা যে মানে ধুলে ওপঙি চাগে হেটো প্লাষ্টিকৰ হয়য়ে
হয় হয়
মানে এইবিলাক কিমান ভেজাল বস্তু হয় তাকেই ভাবো
এতিয়া তুমি ঘৰতে কৰিলা সাৰ নিদিয়া হয়নে ধুনীয়াকে তুমি খে খেতি খিনি কৰি লা সময়ত চপালা চপাই আনিলা ঘৰত ধুনীয়াকে ধান কেইটা পালা ধুনীয়াকে তুমি খাব এতিয়া চোৱা তোমাৰ ঘৰৰ
নিজৰ এটা দেহৰো
দেহৰ নহয় দেহটোও ভাল হৈ থাকে কাম বন কৰি থাকিলে খেতি পথাৰ কৰি দেহটোও ভাল হয় থাকে তুমি ধান খিনিও পাবা হয় আৰু তুমি এতিয়া ঘৰৰ চাউলৰ ভাত খ খাবাচোন তোমাৰ দেহটো কিমান ভাল লাগি থাকে হয়নে এতিয়া আগতে আছিল আগৰ মানুহ বিলাকে কৈছিল যে মাৰ ভাত খাই মাৰ ভাত খাই পথাৰলৈ যায় মানে কামো কৰিব ভাল লাগে
অ আজিকালি এইবিলাক মাৰ ভাত চলে মাৰ ভাত খালে একদম চব হেৰিহে হ'ব আৰু ক'ব গ'লে তাত মাৰ কিমান খাই কিমান কিমান মাৰে দেশৰ কাৰণে দেশৰ কাৰণে মানে বেয়াহে হ'ব ক'ব গলে কিন্তু আগত মানে বহুত ভাল আছিলে
ভাল আছিলে
আৰু তোমালোকে কি খোৱা আঢ়ৈ চাউল খোৱা নে উখা চাউল
আমাৰতো তোমাৰ দুইটাও চলে কেতিয়াবা আঢ়ৈও খাওঁ কেতিয়াবা উ উহা উশাহ খাওঁ
হেৰি দুপৰীয়াটো কেতিয়াবা কেতিয়াবা আঢ়ৈ চাউল হৈ যায় কিন্তু ৰাতিটো মানে উখোৱা চাউল থাকে
অ তে হয় হয় আৰু তোমাৰ উশাহ খা উশাহ খাব লাগে তুমাৰ উশাহ চাউলো খ খালে মানুহে মানে চোগাৰ বেমাৰ যে চোগাৰ বেমাৰ পৰা মানে ৰক্ষা পাই আৰু বুইছানে কিমান তুমি আঢ়ৈ চাউল খাবা সিমাহ মানে তোমাৰ অ মিঠা চাউলটো মিঠা আৰু তোমাৰ এতিয়া ক'ব গ'লে মানে কি উ যিটো আমি চাউল খাওঁ হয়নে চাউল খালে চাউল বস্তুটো মানে ভাত খাবা ভাত বস্তুতো অলপ নিচা জাতীয় বস্তু ত হয়নে তুমি খাবা চোন খোৱা পাছত মানে তোমাৰ ভাগৰ এটা অনুভৱ হয় নে নহয় হয় নে সেইটোৱে
দিয়া নহলে পিছত কথা পাতিম
দিয়া দিয়া পিছত কথা পাতিম নহলে